অ কোৱা।
কি কৰি আছা?
মই আছো ৰবা এই মম' খাই আছিলো।
অ।
তুমি?
মই আছো এই অলপ আগত আহি পাইছো ৰবা।
ক'ত গৈছিলা?
কম্পিউটাৰ।
অ।
আছিল।
অ অ, ঠিকে আছে, কম্পিউটাৰ ক্লাছ চাগে তোমাৰ শেষ হ'বই হ'ল চাগে ন?
উম, হবৰ আৰু আছে ৰবা চাৰি মাহ মান আছে আৰু।
ওঁম। উমঁ মইতো ছয়মাহ মান কৰিলো তাৰ পিছত আৰু কৰাই নাই এইটো দুই বছৰ কছ নেকি তোমাৰটো।
নহয় একবছৰ।
অঁ অঁ আমাৰ দুই বছৰ হৈ গ'ল কিন্তু কমপ্লিটে হোৱা নাই এতিয়ালৈকে মানে নাযাওে।
যাবা ৰাসষ্টাত ন আৰু অলপহে চিলিখিনি কমপ্লিট কৰি থৈ আহিবা। নহ'লেবা আৰু এনে চাৰ্টিফিকেট খন নাপাবা নহয়।
উমঁ সেইটো কৰিব লাগিব আগষ্টৰ পৰা যাম আৰু এক তাৰিখৰ পৰা
উমঁ ৰাবা মইতো সিহঁত শেষ হৈ হ'ব কি দুৰ্গা পূজা দিখিনি টাইমতে শেষ হৈ যাব।
অঁ আচ্ছা বাকি ছা তা খালা?
অঁ সেই চাহ খোৱা নাই খাম অলপমান পছত খাম।
অঁ কি আছে।
আহোঁতে ফুচকা খাইলো মম' খাইলো।
উমঁ ময়ো এই পাস্তা আনিব দিছিলোঁ ভণ্টিক পাস্তা নানিকনে তাতে ম'ম' লয় আনিলে ম'মো খালোঁ আৰু।
ঠিকে আছে দিয়া বনাই থকাতকে ভালে হৈ গ'ল।
উমঁ ম বনোৱা পাস্তা পাই ইয়াতে।
অঁ বনোৱা।
বনাই কেনি দিয়ে উমঁ টেষ্টি লাগে ন।
কেইটকা লয় টুৱেণ্টি অঁ।
টুৱেণ্টি টুৱেণ্টি উমঁ উমঁ। বাকী কলেজ চলেজো বন্ধ ক'ৰবাত যাবা নে নোযোৱা?
অঁ জাৱতো লাগিয়ে আছে ত ক'ত যাম ভাবি আছো সেই কাৰণে।
তাকে তো যাব কাৰণে জাগাই নাই। কেইদিনমান আকৌ ৰ'দে দিলে তেতিয়া আকৌ ওলাব পাৰা নাছিলো এতিয়া আকৌ বৰষুণে বৰষুণ। বানপানী গুৱাহাটীত।
সেইতেতো যাব জাগা আছে কিন্তু অলপমান দূৰত দূৰত আছে। এতে নহয় এতিয়া চবেতো শ্বিলং দাৰ্জিলিং যাই আছে শ্বিলং দাৰ্জিলিঙত ভাবা যাব পাৰা গ'লে।
অঁ উমঁ! মোৰো দাৰ্জিলিং যোৱাৰ কথা আছে চাওঁ কি হয় যদি যাব দিয়ে ঘৰৰ পৰা তেতিয়াহলে যাম বাৰু।
উমঁ!
দুইদিনমান থাকিম আৰু ইয়াতে ময়ো ইমান দূৰ আশা নকৰো কিন্তু যদি যাব পাৱ আৰু মই অসমৰ বাহিৰত ওলাই যায়ে পোৱা নাই।
এ মই শ্বিলঙে যাই পোৱা নাই মানে মোক কি কয় তই শ্বিলঙে যাই পোৱা নাই এনেকে কয়।
উমঁ উমঁ ছেম ময়ো যাই পোৱা নাই শ্বিলং মোকো সেনেকেই কয়। চবে যায়ে থাকে শ্বিলংত।
অঁ কিছুমানৰ তু আহি এনে অহা যোৱা কৰি থাকে শ্বিলঙত যাই কিবা মই শ্বিলঙত যাওঁ কিবা শিলঙত যাও মানে নিজৰ জাগা নিচিনা হৈ গিছে একদম।
উমঁ সেইৱেটো।
নিজে নিজৰ গাড়ী আছে এতাককে পুটুককে যাব পাৰি পুটুককে আহিব পাৰি।
উমঁ নিজৰ গাড়ী থাকিলে ভাল দেচোন শ্বিলঙত আৰু নহ'লে আৰু কিহতনোযাবা।
সেইটোৱেটো।
উমঁ হুম উমঁ তাকেতো।
উমঁ যাবা ৰবা যাওঁ যাওতে গৰম বন্ধ শেষ আগষ্ট আহিলে চোন।
উমঁ! আমাৰতো দুইমাহ কলেজ বন্ধ দিলে তথাপিও মানে এতিয়া যাম যাম বুলি কৈ কেণে যোৱাই হোৱা নাই
তাকে
উম
আজি ফুৰিব যাম বুলি কৈছিলা আজি যোৱাই নহল
অ অ আজি যোৱাৰ কথা আছিল ন আমাৰ তাকেতো মই ফোন কৰিম বুলি ভাবিলো তাৰপিছত আকৌ মই ভাবিছো যোৱা নে নোযোৱা বা আক মই ফোন কৰিম বুলি ভাবোতে তাৰপিছত আকৌ তুমিয়ে ফোন কৰিলা
লগৰ এটাক এজনীক কৈছিলো মই কৌওতে তাই কৈছিল কি হা নাযাও এতিয়া তাই বোলে কিনিব লগাই নাই
চান্ডে চাও দে চান্ডে যাম আৰু বজাৰৰ দিনাখন
অ পাৰি সেইদিনাখনো পাৰি
উম চানদে ফিক্স আৰু চানদে যাম
উম সিহঁত কেইজনীকো সুধি লবা একেলগে
অহ তাকে
একেলগে ভালকে ভাবাই নাই ৰবা গাঁৱত যোৱা নহয় দিয়া আৰু ভিতৰতো নিচিনা মোৰ একবাৰে থাকিম নহলে আমাৰ এয়াতে মানে কি অহ পৰহিয়া অ আজি মোৰ যিটো ডেট আছে যিটো ডেটত পইচা কেইটামান দিয়া কাৰণ দেৰি হয়
উম
হে দেৰি হৈ যাব
উম এনেকুৱা নিয়ম নিকি
উম আমাৰ মানে দচ টাকা দচ টাকা বাঢ়ি বৈ ইয়াতে থাকে মানে এই বহুতে মানে পইচা নিদ মানে আমাৰ মানে বহুতে পইচা নিদিয়ে ন এনেকুৱা সেইকাৰণে মানে অলপ সে এইটো থৈছে নহলে মানে কি বহুতে নিদিয়ে ভাৰা এতিয়া সেইকাৰণে এইটো হিচাপত থৈই দিলে মানে মাজে
হুম আমাৰ আকৌ মান্থিলি কৰা নাছিলো মানে মানে মান্থিলি দিব পাৰো বা এক একেলগে দিব পাৰো তিন চাৰি মা মাহৰ মূৰত একেলগে চাৰি পাঁচ হাজাৰ টকা দি দিব পাৰো সেনকা আৰু
অ আমাৰ মানে মান্থিলি দিবই লাগে যিমান নিদিয়া কিয় মানে মান্থিলি দিব লাগিব আৰু
অহ সেইকাৰণে আমাক নুসুধেয়ে
মানে আমাৰ কিছুান কি মানে এতিয়া বহুতে এডমিশন টো লয় এডিমিশনটো লৈ এদিনৰ পিছত মানে ক্লাছটো নকৰে একমাহ মান কৰে বা কৰি কিনে পিছত মে পইচা দিয়া টাইমত মানুহটো নাহে মানে এইটো মানে নকৰে আৰু কম্পিউটাৰ এ এৰি দিয়ে সেনেকে বহুতে না হৈ গৈছে একমাহ মান মই দেখো তাৰ পিছত আৰু নেদেখুৱেই সেইকাৰণে মান্থিলি মান্থিলি টোৱে
উম তাকেইতো তোমাৰ পি জি ডি চিয়ে ন কৰ্চটো
উম।
উম
তোমাৰ লগতে ভৰ্তি আগতে লৈছিলে ন' তৌ চাৰি কি কয়
মনতে নাই কয় -মাৰ্চ মাৰ্চত লৈছো মাৰ্চ
মাৰ্চ, এপ্ৰিল, মে, ' জুন, জুলাই, আগষ্ট, ছেপ্তেম্বৰ। অক্টোবৰ নবেম্বৰ-তাকেতো চব বিচাৰ ম
দুই বছৰ হল উম।
চৌব্বিশৰ মাৰ্চত হলে তো তাকেতো হ'লেই চোন মইতো পঁচিছত পঁচিছত লৈছিলো বাৰু মই পঁচিছৰ ইঅত নৱেম্বৰত লৈছিলো।
উম আমাৰ দুইবছৰ হৈ গ'ল মাৰ্চৰ এইটো -এইটো মাৰ্চত।
তিনবছৰ তোমালোকৰ কম কম্পিউটাৰে হ'ব যদি লোৱা আগষ্টত
আমাৰ একবছৰ -য কথা আছিল মাজে -মানে যাও-যাও তাৰ পিছত আৰু তিনমাহ মান নোযোৱা হৈ যাওঁ।
দুই বছৰে হ'ল নেকি মোৰ‌ দুইবছৰ হোৱা যেন লগাই নাই। যেন এক বছৰ হ'লহেন এনেকুৱা লাগি আছে যে এনেকুৱা মান চৌব্বিছত হোৱা যেন লাগা নাই পঁচিছত এনেুৱা লাগি আছে।
নাই নাই পঁচিছত লোৱা নাই মই মনত‌ আছে চৌব্বিছতে লৈছিলো।
উম নহয় নহয় -এইবিল বেছি টাইমতটো মানে বেছি বিৰত হৈ যোৱাৰ নিচিনা লাগিছিল যাবও পাৰে চোন হবওঁ পাৰে।
উম সেই আইটো। তাকে বাকী কলেজ খুলিলে তো এতিয়া
অ', মোৰতো ভাবি আছিলোঁ মোৰ কম্পিউটাৰ লোৱাই নহব তোমালোকৰ সব কম্পিউটাৰৰ কাম‌ কমপ্লিট তে হৈ যাব। মই সেনেকা ভাবি আছিলো।
এতিয়া আমাৰে লেট হৈ গ'ল।
অ', সেইটো হে।
তাকে।
এ সোনকালে সোনকালে এক্জামটো দি কিনে শেষ কৰিলে ভাল হয় আৰু।
উম বাকী কলেজ খুলিলে টো ফ্ৰেৰ্চাছ আহিবই আৰু -আহিলে
অ', কি কৈছা?
নহলে কি কলেজ খুলিলেতো আকৌ এতিয়া ফ্ৰেৰ্চাছ আহিলে বোলো।
হেল্ল'।
হেল্ল'।
অ', কি কৈছা।
মই কৈছো কি কলেজ খুলিলেতো এতিয়া আকৌ ফ্ৰেৰ্চাছ আহিলে সেইতোৱে কৈছো কাপোৰ-চাপোৰ কিনিলা‌ নে নাই?
কাপোৰ কিনা নাই মইতো ঘৰত মানে মাঁৰ যি আছে সেইয় -পিন্ধিম।
অ', মই প্ৰত্যেকবাৰে কিনো এইবাৰ নিকিনো বুলি ভাবিছো আৰু পইচা কেইটা খৰচ নকৰো।
এই যোৱাবাৰ সেনেকুৱা মানে কি আগৰে সি পিন্ধিব পাৰা।
উম সেইটো মানে ইফালে বিয়াওঁ আহি আছে বিয়াতো কাপোৰ কিনিব লাগিব সেইকাৰণে আৰু ভাবিছোঁ কি ফ্ৰেৰ্চাছত পিছতে আৰু বিয়া আৰু অক্টোবৰত।
-কাৰ।
এ মোৰ মাহিৰ।
-তোমালোকৰ ঘৰৰ অ', ভালেই দিয়া।
ঘৰৰে ৰবা এই নৰ্থ গুৱাঁহাটীত।
তাতে কিনিলে হ'ল একেলগে।
এ তাকে ভাবি আছো জোৰোণত কি পিন্ধো জোৰোণত মই ভাবিছো চাৰাৰা কিনো বুলি ভাবিছো জোৰোণত চাৰাৰা পিন্ধিম তাৰ পিছত বিয়াৰ দিনাখন মেখেলা চাদৰ পিন্ধিম দুইযোৰ লাগিব। সটো বাৰ ঘৰতে আছে মেখেলাচাদৰ হেভি হেভি দুইযোৰ আছেই পিন্ধিম পিন্ধা নাই। নিউ নিউ ম নতুন হৈ আছে। আৰু ৰিচিপশ্যনৰ দিনাখন নাথাকো চাগ গুচি আহিম আৰু এই ইমান কাপোৰ নাই পিন্ধি -পিন্ধি এনেকে থাকিব।
সেইটো হয় চা
তাকিহেতু ছোৱালী কিমান কি কি লাগে। উম তাকেতো আকৌ তাতে সেই মানে মাজতে গেপ গেপ দিয়া আছে মানে বিয়াৰ, মাজে মাজে গেপ আছে জোৰোণৰ, পিছত গেপ আছে। সেইকেইদিন তাতে থাকিবও কাপোৰ লাগিল উম। কেপ দিছে এসপ্তাহ মানে বিয়াই হ'ব। আৰু
একে লগে কিয় পাতিছে
য়াই হ'ব দুইদিন দুদিন পিছত এ কি কয় তাই সোন আৰু ঘৰত পেণ্ডেল চেডেল এনেকে যোগাৰ চোগাৰ কৰোঁতে সেইণে মাজে মাজে গেপ দিছে আৰু কামৰ কাৰণে
অ ঠিকে আছে দিয়া কষ্ট নহয় অলপমান কমকে হ'ব।
উম-। সেই তাকে মোকে আকৌ গিফটৰ দায়িত্ব মোকে দিছে বস্তুবিলাক আনে মোকে চাব দিছে তাকে মোক আগতে যাব দিছে মাহ একসপ্তাহ আগতে নতুন ইমান আগত যাব নোৱাৰো এই আগদিনাত যাম।
যাবা মেহেন্দী চেহন্দী আ গিলে ভালেই হ'ব।
অ অ মেহন্দী লাব লাগিব।
অ
কি
অ উত্তৰ গ ৰাতে
উম উত্তৰ গুৱাহাটীত সেইদ থাকি আহিলোয় ঘূৰি চুৰি আহিলো।
মোৰ থিকে দূৰ লগত যাব পাৰিবা।
উম উম তাকেতো এই দৰা ঘৰৰ ওচৰতে লগতে।
অ তে সিহঁতৰ লগতে গলি
খোচকাৰিলে উম সেইটো
অ তুমি কো ধৰাৰ লগত যা মই কিবাহে কৰো ধৰাতো নহয় মনেক যাব লাগিব গ'লে।
উম তওঁ কইনা লগতে যাব নালাগে ওচৰতে ঘৰত।
অ আচ্ছা।
উম তোমালোকৰ ইফালে জোনাকী, পৰুৱাৰ শব্দ আহি আছে পুৰা। অ ভিতৰত জোনাকী, পৰুৱাৰ পৰাৰা শব্দ আহি আছে মানে মাত আহি আছে।
অ আছে
পাহাৰৰ, পৰা যিবা নেকে তোমালোকে
পাহাৰ, পাহাৰৰ ওপৰত নহয় তলতে কিন্তু এইখিনি জো আছে অলপ -চলপ
উম ঠিকে আছে। দিয়া তে অ এতিয়াও আহি আছে।
উম দিয়া দিয়া।
উম দিয়া।